অহ ক।
কি কৰি আছ?
মইহে আছো এনে তই?
মই আছোঁ এনে।
অহ ক'ত আছ ঘৰত ন ইয়াত?
মই এই লখিমপুৰতে আছো তোৰ ঘৰত আছ নে লখিমপুৰত আছ?
অ নহয় মই ইয়াতহে আছো হেই এইটো কি বুলি কয় পিজিত।
অ
এক্জাম চতে আছে ঘৰতে যোৱা হোৱাই নাই।
অ অ অ অ তিবাৰ বাকী কথা এটা শুনচোন। হেৰি মো তোৰ লগত কথা মানে এনে হেৰি এ হেৰি কি বুলিয়া বৰ্তমান সমাজত অস্পৃশ্য়তাটো তোৰ মতে মানে এতিয়া কেনেকুৱা কেনেকুৱা ধৰণৰ হৈ আছে মানে।
অস্পৃশ্যতা।
উম অস্পৃশ্যতা।
মানে কিবা লিখিব আহিছে নেকি?
অঁ অঁ মোক কচোন বাৰু অকণমান তোক অকণমান তাৰ বিষয়ে।
অ শুনিবি হা মানে আগতে মানে প্ৰাচীন কালত মানে অস্পৃশ্তাটোে মানে এটা সমাজৰ বাবে এটা জটিল ধাৰণা মানে। তোৰ পয়েচ শুনিছ?
শুনি আছো মই শুনি আছো কই থাক।
অ অস্পৃশতা এটা মানে জটিল ধাৰণা আছিলে মানুহখিনি মানে সমাজত চাৰিটা ব মানে চ বৰ্ণাশ্ৰম ব্যৱস্থা আছিল যদিও মানে চ, ব্ৰণ আছিল যদিও মানে, সমাজত এটা জাতি আছিল নিম্ন পৰ্যায়ত এটা জাতি আছিল। যাক অস্পৃশ্য বুলি সেই মানুহখিনিক মানে অস্পৃশ্য বুলি কোৱা হৈছিলে। ঠিক আছে তাৰপিছত, কি হ'ল সেই মানুহখিনিৰ সংস্পৰ্শলৈ যিখিনি মানুহ আহিব উচ্চ বা উচ্চ বৰ্ণৰ মানুহ যদি সেই মানুহখিনিৰ সংস্পৰ্শলৈ আহে, তেতিয়া মানে তেওঁলোকক অপবিত্ৰ বুলি মানে তেওঁলোকৰ মানে যাত যায় তেনেকুৱা মানে এটা ধাৰণা আছিলে।
অ অ।
অস্পৃশ্য, শব্দটো মানে তোৰ কি হয় একেবাৰে যোনখিনি নিম্ন পৰ্যায়ৰ মানুহ সমাজত যিখিনি মানুহে, এ মানে একদম নিম্ন পৰ্যায়ৰ কাম কাজৰ বাবে যিখিনি মানুহক মানে বাধ্য কৰোৱা হয় যেনে তো মানে হ মানুহ মৰিলে মানুহৰ সৎকাৰ কৰা বেয়া বস্তু বেয়া বস্তু কিছুমান হেৰি কৰা, সেই কামখিনিৰ বাবে মানে সেই যোনখিনি মানে নিম্ন পৰ্যায়ৰ মানুহক মানে হেৰি কৰা হৈছিলে। ধৰা বাধ্য কৰোৱা হৈছিল, সেইখিনিকে মানে অস্পৃশ্য বুলি কোৱা হয়। বৰ্তমান সময়ত বৰ্তমান সমাজটো মানে, বিশিতাৰ ধাৰণাটো প্ৰায় একেই আছে মানে অলপ কমিছে যদিও মানে এই এইটো এটা মানে কলংকিত অধ্যায়। সেয়া আগৰ সমাজ। প্ৰাচীন কালৰ প্ৰাচীন কালত মানে এইটো এটা বেয়া অধ্যায় আছিলে আৰু বৰ্তমানেও মানে ইয়াৰ প্ৰভাৱ পৰিছে এতিয়াও, এতিয়া দেখিছ নাই হৰিজন কলনী এতিয়া যোনখিনি হৰিজন মানুহ বৰ্তমানো মানে আমাৰ সংস্পৰ্শলৈ আহিলে মানুহে মানে তেওঁলোকৰ ভিতৰত সোমাব নিদিয়ে আজিকালিতো আগতকে বহুত উন্নত হৈছে মানুহৰ চিন্তাধাৰা, কিন্তু, মানে হৰিজনৰ, কথাটো মানে অস্পৃশ্যতাৰ বস্তু, যিটো মানে একেই আছে বুলি ক'ব পাৰি,
উম উম, তাৰ পা মানে এতিয়া কথাটো শুন দেই অস্পৃশ্যতাটো মানে এনেকুৱা এটা বস্তু হৈ পৰিছে মানে এতিয়া সমাজত মানে ত ধৰি লোৱা অস্পৃশ্যতাটো মানে বস্তু অস্পৃশ্যতা মানুহখিনিয়ে যদি যিবোৰ বস্তু চুৱে না সাধাৰণতে আমাৰ মানুহখিনি সেই বস্তুখিনি মানে পেলাই দিবলে বিচাৰে মানে।
অ নহয় এতিয়া অ পেলাই দিবলেটো বিচাৰে কিন্তু মানে কি হ'ল এই অস্পৃশ্য মানুহখিনিৰ ভিতৰত মানে একদম ওপৰত আছিলে চন্দানসকল মানে যোনে এই সহ যে পোহিছিলে আগতে মানে। চন্দানসকলক মানে। পিছৰ সকলে একদম ওপৰ। উম মানে একদম অন্যয়তম শ্ৰেণী আছিল মানে চন্দালসকল তেওঁলোকে মানুহৰ শ সৎকাৰ কৰিছিলে মৰা মানুহৰ অলংকাৰবোৰ পিন্ধিছিলে মানে তেওঁলোকৰ কোনো নি নিজৰ মানে পৰিচয় নাছিলে সামাজিক স্থিতি নাছিলে যেতিয়া মানে। আগৰ আগতে কি আছিলে হা অস্পৃশ্য মানুহসকল যেতিয়া মানে মানে চন্দাল হওক ঝাৰু যোনে ঝাৰু মাৰে যে, ঝাৰু মৰাবোৰ হওক, তাহাক কচাই জোনে এইবোৰ কিবা কিবি কাটে সেই যে মানুহখিনি যেতিয়া মানে আহ তোৰ মানে। জনবহুল মানে মানুহৰ সমাগম ঠাইলৈ বা যেতিয়া আহিছিল বা বাহিৰলৈ ওলাই আহিছিল তেতিয়া মানে তেওঁলোকে শব্দ কৰি আহিব লগা হৈছিলে। মানে কোনোবাই যদি তেহেতক তাচ, চুকৰে নহয়, এতিয়া মানে, সেই মানুহখিনি অস্পৃশ্য হব আৰু মানে সেই মানুহ খিনি অহাৰ লগে লগে বাকী যোনখিনি আমাৰ বৰ্তমান সমাজৰ মানুহ এই মানুহখিনি মানে ভিতৰলে সোমাই গৈছিলে।
মানে এতিয়া অ গম পাইছো গম পাইছো মানে এতিয়া শুনিবি দেই, অস্পৃশ্য মানুহখিনি মানে এতিয়া বৰ্তমান মানে আমাৰ সাধাৰণ মানুহখিনি যোনবোৰ ঠাইলৈ যায় ন সেই মানুহবোৰ মানে যাব নোৱাৰে। কিন্তু এতিয়া চাবি, এতিয়া মানে এ আমাৰ এতিয়া কি এতিয়াও মানে বহুত মানুহ তেনেকুৱা হৈ আছে
আছে-আছে, এতিয়াও তই এই হৰিজন কলনীবোৰ যে তাৰ মানুহ মানে লোকৰ ঘৰত যেতিয়া কাম কৰিব আহে ন হেৰিয়ৰ কাৰণে তোৰ এইবোৰ যে বাথৰুম চাথৰুম চাফা কৰিবলৈ এই মানুহখিনি মানে অস্পৃশ্য বুলি ভাবে তেওঁলোকক খু মানুহক আহ কাম কৰিব আহিলেও মানে তেওঁলোকক পানী গিলাচ নিদিয়ে দিছ পজেল গ্লাচ দিয়ে তেনেকুৱা বৰ্তমানো কিছুমান মানুহৰ মে টিয়া লৈকে একেই হৈ আছে
সেইটোৱে অ এতিয়া শুনিবিহা তই তোৰ মানুহতো চব সমানেই হয় ন কামৰ জানো সৰু বৰ কামৰ জানো সৰু বৰ থাকে হয় নে নহয় মান মানুহে এতিয়া জীৱন জীয়াই থাকিবলেতো কিবা এটাটো কাম কৰিবই লাগিব সেইহেতু সেই একেহে জীৱন জীয়াবলে সেইবোৰ তথাপিটো আমাৰৰ বৰ্তমান সমাজৰ মানুহখিনিয়েতো সিহঁতকতো অস্পৃশ্য বুলিয়ে ভাবে কাৰণ সিহঁতি যদি কোনোবা এটা বস্তুত যা কোনোবা এটা কোনোবা এখন জেগালে যায় বা কিবা এটা চোৱেগ কিন্তু সেইখিনি মানুহে কিন্তু আমাৰ মানুহখিনিয়ে নোচোৱেগ মানে। আৰু সেহেদি যদি ধৰি লয়। এতিয়া আমাৰ আমাৰ ঘৰতে কোনোবা কাম মানে মানুহ আহিলে তেনেকুৱা এতিয়া যদি আহে নহয় সেই মানুহখিনিৰ কাৰণে মানে এক্সট্ৰা বস্তু খোৱা বোৱা গিলাচ চিলাচ কিবা কিবি চব মানে এক্সট্ৰাকে সিহঁতি মানে বেলেগকে খাব।
অ সেহটো বেলেগে খাব আৰু মন্দিৰ চন্দিৰলৈ তোহেতে যাব নোৱাৰে কোনো সামাজিক তেহেতৰ সিতি নাই তেওঁলোকক মানে ইমান সমাজৰ বাবে তেহেতি ভাল কাম কৰি আছে গোটেই মানে জেগাবোৰ পৰিষ্কাৰ কৰাৰ পৰা ধৰিতো ইমান ভাল ভাল কাম তেহেঁতি কৰি আছে। তাৰ পিছতো মানে তেহেতক একেবাৰে অস্পৃশ্য নিম্ন পৰ্যায়ৰ মানুহ বুলিহে আজিকালি সমাজতো মানে এইটো বস্তু চলি আছে গম পোৱা নাই আগতেওতটো এইটো চলি আছিলে। আগতে ইয়াৰ প্ৰভাৱটো বেছি আছিলে বৰ্তমান সমাজতো একেই মানে
এতিয়া স কথা এটা শুনিবি দেই মানে মোৰ মতে মোৰ মতটোৰ ফালৰ পৰা কৈছো মানে যে সেইহেন মানুহখিনি নথকা হলে হয়তো আমি মানুহখিনি জীয়াই থাকিব নোৱাৰো কাৰণ কেলে আমাৰ মানুহখিনিয়ে কি লেতেৰা বস্তু বা কিবা কিবি চুবগে নেকি।
অ সেইটো তেওঁলোকে ইমান ভাল এটা পদক্ষেপ লৈ আছে ইমান ভাল কাম কৰে তাৰপিছতো তেওঁক অস্পৃশ্য নিম পৰ্য্যায়বুলিয়ে গণ্য কৰা হয় মানে
সেইয়েতো এতিয়াতো তেহেঁতৰ তেহেঁত বোৰ থকা কাৰণেহে আমাৰ ধৰি লোৱা হয়। আমি সিহঁতক পইচা দি কাম কৰা বা কিবা কাম কৰা কিন্তু তথাপিও আমি সেইটো কাৰণেহে সিহঁতৰ কাৰণেহে আমি সেইবোৰ কাম কৰিব নলগা হৈছে হয় নহয় বাৰু
অ অ এতিয়াতো কিছুমান কামটো আমি নকৰো আমি থৰে না নিজৰ ঘৰত মানে হেৰি কৰিম মানে কিছুমান কাম কৰিম বা বাহিৰত কিছুমান কৰিম সেই মানুহখিনিৰ বাবেহে মানে আমাৰ সমাজখন এটা গতিত চলি আছে গম পোৱা নাই।
উম উম সেইটোৱে মানে বহুত তেনেকুৱা ধৰণৰ মানে মানুহ এতিয়া আমাৰ বৰ্তমান সময়তো মইতো চকুৰ আগত দেখিছো দেই মই মানে মানে চকুৰ আগত এটা ঘটনা দেখিছো এঘৰ মানে কি হৈছিলে গম পাওঁ মানে এজনী মানুহ এজনী নহয় কাম কৰিবলৈ আহিছিলে দেই এঘ মানুহৰ ঘৰত ভুলতে মানে সেই মানুহ জনীয়ে পাকঘৰৰত সোমাই দিলেগে তোক মই মানে ইমানেই কৈছো মানুহজনীয়ে ইমানেই বেয়া ব্যৱহাৰ কৰিছে যে মানুহজনী মানে মানু যিজনী মানুহে কাম কৰিব আহিছিলে সেইজনী যেন মানুহ নহয়হে কিবা। বেলেগ বস্তুৱে ইমানেই বেয়া ব্যৱহাৰ কৰিছে এইটো বাৰু ভাল কথা নে বা এজনী একে মানুহ একে তেজ একে তেহেত তেহেত কেনেকে বেলেগ হ'ব পাৰিলে অকল কাম কৰে বুলি কামৰ জানোঁ সৰুবৰ কিবা আছে তই নিজে কচোন। সিহেতি নিজৰ পেটটো ভৰাই ৰাখি। জীয়াই থাকিবলৈ বা জীৱন জীৱিকা নিৰ্বাহটো কৰি ৰাখিবলৈহে বেলেগ কাম কৰিব পাৰিছে হয় নহয় বাৰু
উম সেইটোৱেয়ে আৰু তেওঁলোক নোহোৱাহেঁতেন মানে সমাজখন এনেকুৱা এটা গতিত নাথাকে পৰিষ্কাৰ হৈ নাথাকে তেওঁলোকৰ বাবে মানে আজি সমাজখন যে ইমান পৰিস্কাৰ পৰিছন্ন হৈ আছে বা সসৎকাৰ কৰাৰ ক্ষেত্ৰত কোনো প্ৰব্লেম হোৱা নাই এতিয়াতো কিছুমান জেগাত মানুহ। যেনিবা মানুহ এজন ঢুকাইছে তেওঁক খৰি দিবলৈ তেওঁ ঘৰৰ মানুহ নাই সেই মানুহখিনিৰ কাৰণে সেই চন্দালখিনিৰ কাৰণেহে সেই যোনখিনি তাত খৰি দিয়া মানুহ তেওঁলোকৰ বাবেহে মানুহজনৰ চিতাটো পুৰিব পাৰিছে যদি ঘৰৰ মানুহ কোনো নাথাকে সৰনো। তেনেকেই পৰি থাকিব।
এম
আমাৰ মেম এজনীয়ে কি কৈছে গম পাৱ নাই আমাৰ সেই হিষ্ট ক্লাছতে মানে যে হেৰি। আমাৰ ঘৰত যোনখিনি মানুহে মানে ত মেমজনী লখিমপুৰৰে হয়। কৈছে যিখিনি মানুহে আমাক। ঘৰত কাম কৰিব আহে ন। আমাৰ মানে। মোৰ বেয়াও লাগে কিন্তু আকৌ নিজৰ হেৰিয়ত দিব নোৱাৰি যে সেইটো কাৰণে তেহেতক ওপৰৰ পৰা সেই গিলাচটো দি দিওঁ মানে এই কথাটো শুনি মানে ইমানেই বেয়া লাগিলে আৰে তেওঁলোকো মানুহহে মানুহৰ নিচিনা ট্ৰিট কৰ ন।
সেইটোৱে এতিয়া মানে এতিয়া বৰ্তমান সমাজত আমাৰ জীৱ জন্তু কুকুৰ স্থান তেহেতকে বেছি আকৌ। তই গম পাইছ নাই সিহেতি এতিয়া। আজিকালি ধনী মানুহখিনিয়ে কি কৰে ঘৰত কুকুৰ ৰাখে চাবিচোন ঘৰলৈ আলহী আহিলেও সিমানতটো ভাল ব্যৱহাৰ নকৰে। নকৰে যিমান কুকুৰটোক কৰে
উম উম নহয় এতিয়া অস্পৃশ্য মানুহখিনি স্থান এক এই জীৱ জন্তুবোৰতকো নিম্ন স্থানত বুলিয়ে ক'ব পাৰি। কাৰণ মানে মানুহে তে আগত। কি আছিলে মানে যদি উম মানে কিছুমান কাম কৰিলে মানে অস্পৃশ্য মানে অপবিত্ৰ। হোৱাৰ পিছত মানুহ হেৰি কৰিব পাৰে যে মানে কুকুৰ চুলে বা তোৰ এই মানে যোনখিনি মেনচ হোৱা মানুহ সেইখিনি চুলে মানে পবিত্ৰতা নিজকত পবিত্ৰ কৰি ল'ব পাৰি কিন্তু বৰ্তমান সময়তটো মানুহে আজিকালি লগত উম। জীৱ জন্তু শুৱাই লয় তেতিয়া হ'লে সেইখিনি মানুহ কিয় অপবিত্ৰ হোৱা নাই।
এটা উদাহৰণ আমি ল'ব পাৰোঁ আমি যে এবাৰ ক্লাছ ইলেভেনত নে টুৱেলভত পাইছিলোঁ আমাৰ যে এটা ল ল স্প্ৰিং বুলি আছিলে নেকি ন। পাঠ এটা যে আছিলে মনত পৰিছে ল। লস্প্ৰিং বুলি যে পাত এটা আছিলে আমাৰ।
অ অ মনত পৰিছে।
মনত পৰিছে ল'ৰা। এটা যে নিজে যে মানে হেৰি কৰি যে আহ কষ্ট কৰি যে কিবা জোতা চেণ্ডেল এইবোৰ কিব কিবি যে হেৰি কৰে বেংগল চেংগল যে বনাই তেহেতৰ এটা কলনি আছে। তাত যে অকল সেই মানুহখিনিয়ে যে থাকে।
অ অ অ এতিয়াও অ মনত পৰিছে অ। মানে ম এই এই অস্পৃশতাৰ ধাৰণাতো মানে সেই তেতিয়াৰ পৰা এতিয়ালৈকে চলিয়ে আছে আগতে যেনিবা বেচি আছিলে। এতিয়াও মানে একেবাৰে নহয়। হৈ যোৱা মানে একেবাৰে নাইকিয়া হৈ যোৱা নাই মানে ত' এই মহাত্মা গান্ধীয়ে যোনটো মানে অস্পৃশ্যতা আন্দোলন কৰি।
উম উম উম উম
তাৰ পিছত প্ৰভাৱটো কমিল গল বাট এতিয়া এতিয়াও মানে আমাৰ অমৰ ৰাজত নাইকিয়া হৈ গল বুলি তই ক'ব নোৱাৰো মানে এতিয়াও হৰিজান কলনী আছে
ইন্দিগৌ ইন্দিগৌ বুলি পাঠ এটা পাইছিলো তাতো আছিলে মনত পৰিছে
অহ মনত পৰিছে অ
যে হেৰি মহাত্মা গান্ধী হেৰি যে ভা কোনোবা এখন জেগালৈ যে আহিছিলে যে
এই ৰবীন্দ্ৰনাথ টেগৰৰ ঘৰত যাওঁ তেনে যে কুঁৱাৰ পৰা পানী হেৰি
অ অ অ অ অ অ অ অ অ সেইটো সেইটো সেই তেতিয়া চাচোন তেতিয়া যুগৰে পৰাটো সেইবোৰ চলি আহিছে
অ সেইটোৱে মানে তেতিয়া পৰা চলি আহিছে এতিয়াও আছে মানে সেই প্ৰভাৱটো মানে এতিয়ালৈকে কো মুচিব পৰা নাই বৰ্তমানো মানে বৰ্তমান কিছুমান সুবিধা পাইছে কিছুমান বস্তু নাইকিয়া হৈ গৈছে অস্পৃশ্যসকলৰ মাজত কিন্তু মানে চব নাইকিয়া হৈ যোৱা নাই
উম কিন্তু মানে এইটো কাহানিও খতম নহয় তই গম পাৱ নাই সেই এইবোৰ মানে কাহানী এইটো গোটেই আজীৱন থকা এইটো এটা আজীৱন থাকিবই সেই মানুহখিনি কাহানিও মানে তোৰ ধৰি ল মানে কষ্ট কষ্ট পায়ে মানে সেই মানুহখিনি জীয়াই থাকিব লাগিব তই গম পাৱই
অহ
সেইটোৱে তাকে হ'ব দে তেতিয়াহ'লে আজিলে
অ অ হ'ব দে তই হেৰি এইটো কি বুলি কয় কিবা থাকিলে ফোন কৰিব বাৰু দে
অ ঠিক আছে হ'ব দে উম উম হ'ব